হেল্ল'
অ', কি কৰি আছে?
শুনিছেনে?
শুনিলো কি কৈছে?
অ শুনিছানে?
শুনিছো বলো কি কৰি আছ, শুন পাইছো কি কৰি আছা?
এ এনে আছিলো ইমান গা বেয়া হল দোপৰি সেইটো কাৰণে আৰু কল কৰাই নহয় তেতিয়া নিচ গান এ। পেটে পেট বেয়া হল পেত বেয়া হয় মানে একদম। অ গৰমতে হৈছে চম্ব চম্ব প নাই পন মানে টাইপ হ'ল আৰু এতিয়া ভাল পাৰো বাৰু ইমান দুৰ্বল লাগি গ'ল চবক অ শুয়ে থাকিলো আৰু
অজি মই আজি মানে হেৰি আজি বহুত গৰম হৈছে যে ফিল্ডত যাম বুলি ভাবিছো। লো নাযাও নেকি বোলো আজি, নেজাও বুলি কে ঘতে আসু আৰু না বুলি ভাবিছো মানে এই বহুত ৰদ দিছে হয় এইকেইদিন গৈ আছো নহয় বহুত দূৰত থ
গৰমত যে যোৱাই তোমালোকে দৌ দৌৰিব যে যোৱা।
অ ইমান মানে কি ৰ'দত ওলাই আহিলে। উ মোৰতো বিষাল যায় গ' যে
মোৰতো বিষায় অ। গৰমৰ মানে গাৰ চাৰ বেয়া লাগি যায়, গৰমত যে কৰিব মন নাযায় খাব মন নাযায় আৰু মই সেনেকা এনে বইল খালো অলপমান চাব মন নোযোৱা হৈ গ'ল পিছত
খাব ৰ নহলে?
টেবলেট খালো এটা, খালো এটা, এতিয়া এতিয়া অলপ ভাল পালো। ভাল পাই আৰু বহি আছো আৰু এতিয়া আ কৰিব মন নাই।
হম। লেকিন মই খালো দিয়ক ভাত খালো এনেকে কিবা দালিয়ে আৰু পিত আলু এনেকে বনালো পাপৰ হে খালো একো মাছ নহয় হোৱা নাই।
অ গৰমত নহয় ব বিয়া পেট চেট বেয়া হৈ যায় গৰ গৰম সোমালে নেকি মোৰ বহুত গৰমতে একদম এতিয়া অলপ বতৰটো উম এতিয়া অলপ বতৰটো কল হৈছে অলপ বটা চটা দি আছে
অ
তোমালোকৰ পিনে হৈছে নাই বতৰটো অলপ ভাল
আ বতৰ একদম এতিয়া মানে কি এতিয়া হেৰি হৈ আছে ন সন্ধিয়া হৈ হৈ আহি আছে যে এতিয়া অলপ মান মানে ৰদ ৰদ নাই ন তেতিয়া অলপ ভাল লাগিছে থাকি কিন্তু দিনত মানে বহুত বেছি ৰ'দ দিছে ৰাতিপুৱা শোমোৱাৰ লগতে বেলিটো ওলাই আহি হয় কিবা হোৱাৰ লগতে বেলিটো ওলাই আহে মানে কি কয় বিচনাতে মূৰত ধৰি যায় মোৰ
অ
সাৰ পোৱাৰ লগতে দেখা পাঁও ন বেলি টো উম
অ দেখিলে খং উঠে মোৰ সনেকে মানে ৰাতিপুৱাই পুৱাই আৰু চাব অ ৰাতিপুৱা অলপ মানে কি আৰু ঠাণ্ডা ঠাণ্ডা বতটা মাৰি থাকিলে ভাল লাগে উঠিয়ে মানে গোটেই ফ্ৰেচনেছ নোহোৱাই হৈ যায় ৰাতিপুৱাই আৰু কিন্তুতো আৰু কৰবাতে যায় তাৰ পিছত
সেইটো ভিনদৌ কত গল
আছে এনে আছে গৰম গৰম দে চবে আৰু গৰম গৰমকেই থাকে।
অ আহ কি কব উপা ই নাই।
এতিয়া কি কৰিছা?
এতিয়া মই মানে এনে শুই আছিলো দেই আপোনাক মেছেজ কৰা আগত মই বোলো এনেই শুই আছিলো বিচনাতে দিনতো শুব নোৱাৰেই ভালকৈ এইখিনি টাইমতে অলপ আৰাম কৰিছিলো আৰু ফেন চেন লগাই লৈ তাৰ পিছতে মেচেজ কৰিলো তাছত আকৌ কৰাই নাই ঘৰত আপুনি কাম চাম কৰিলে
ঘৰৰ কাম মইতো গা বেয়াতে গ'ল আৰু একো কোৱা নাই হাজবেণ্ডে কৰিলে আৰু ভাত চ বনালে বহিলে না। গৰমতে গা গাও বেয়া গৰমো চব আৰু মুঠতে চানডেটো মানে মোৰ বেয়াই গ'ল। পৰম্পৰম
গৰম কিছুমান মানে মানুহে যে গৰম সহ্য কৰিবই নোৱাৰে এতিয়া বা আমি তো অলপ চলপ পাৰো। মানে আছো আৰু উপায় নাই। প্ৰেছাৰ থকা মানুহ বিলাকৰ মানে বহুত বেয়া হয়।
বেয়া হয় অ।
সিহতৰ কাৰণে ভয় লাগে আৰু
বাকী আৰু খেতি বাতি কেনেকুৱা চলিছে? কাম চলি আছিলে তোমালোকৰ
গম পাও এইফালে মানুহ বিলাকে কৰিছে আমাৰ নকৰে যে আমি মানে হে সৰিয়হ খেতিহে কৰো যে
অ কৰি
কিন্তু এনে হেৰি লগাইছে এই যে মৰা পাত যে মৰাপাট কৰিছে অ মৰাপাটটো কৰিছে সেই এইটো মানে ইমান হেৰি কৰিব নাগে পেলাই দিয়া বস্তু মান থাকে।
আগে পানীত দিয়ে ন পানীৰত দিয়ে ন নে কি?
মানে মৰা পাতোঁ এতিয়া ওখ হলেই ডাঙৰ হৈছে নহয়। তাৰ পিছত মানে কাটিব কাটিলে পানীত শুকাই থৈ দিয়ে।
অ পানীত শুকাই থৈ দিয়ে এনে এনে কি মানে শুকান জেগাতে খেতিতটো কৰে।
হা হ?
মৰা মৰাপাট খেতিটো কি পানীত নকৰে নেকি?
পানী নকৰে।
অ মৰা পাতটো হেৰি কৰি পানীত তিয়াই থৈ দিয়ে ন।
অ কিন্তু কিছুমানৰ পানী হৈ যায়। তাৰ পৰা হেৰি এইটো কি কয়।
এ কি বা কয় এইটো। এই জুই ফালকে পুৰে যে।
অ অ পতা শৰি
অ জুইতো পুৰিব ভালকে সৰুতে সৰুতে। এ আমাৰ ঘৰত কৰিছিলে এতিয়াতো নকৰে কোনো আৰু
আহ তেনেকে ইফালে কৰে মানুহ বিলাকে। ধানৰ খেতি হয় চাইডে চাইডে মানে ইফালে চাইডে হয় ধানৰ খেতি বহুত। কৰিছে মানুহ বিলাকে কিন্তু পানীতটোহে এতিয়া মানে মেচিনত দিব লগা হৈছে এনেতো বৰষুণ দিয়া হয় মানে। ধুনীয়াকৈ বৰষুণত। পানী হৈ গ'লে হয় এতিয়া বৰষুণতটো ভালকৈ দিয়াই নাই যে। উম। ভালকৈ বৰষুণো দিয়া হয় আৰু নাই দিয়া।
আগতে কিন্তু জুলাই মাহত বহুত বৰষুণ হয় বহুত বানপানী হয়। মানে।
অ কোৱা।
অ হেল্ল' অ আগতে মানে জুলাই মাহত বহুত বৰষুণ হয় যোৱা বছৰো হৈছে।
এবাৰ নাই এবাৰ নাই। এবাৰ হোৱা নাই কিন্তু বেলেগ চাইড কিন্তু পানী হৈছে হয়নে। চাইডে চাইড লৈ পানী হৈছে হয় এইফালে নাই।
পানী উ হৈছে মানে কি পানী নদীৰ পানী বঢ়িলে নেকি?
অ এতিয়া গুৱাহাটী চাইডে যে সিফালে নদী নাই হয়নে কোনোবা চাইডে পানী এৰি দিছে বুলি কোৱা যায়। সেয়া এৰা পানীবিলাক আহে ন
কি জানোঁ গমে নাপাওঁ।
মই ভালকে নাজানোঁ এতিয়া কোনোবা কোনোবা এনেকে নিউজ বিলাকৰ। সেইটোকো কোনোবা কোনোবা চাইডে পানী এৰি দিছে বুলি কয়।
অ বৰষুণটো নাই।
বৰষুণ অ এইফালেতো বৰষুণ নাই মানে যিটো। চাইডে হয় বেছি বেছি হয় সিহঁতৰ পানী বিলাক এৰি দিয়া যায়। তেতিয়া আহি যায় কিন্তু আমাৰ এইটো চাইডে বৰষুণে নাই এতিয়া
অ
য'ত পানী হ'ব লাগে তাতে হোৱা নাই এতিয়ালৈ হোৱা নাই। এতিয়া তল হয়নে পথাৰ চাইদ বিলাকৰ এতিয়া পানী হ'বই লাগিছিলে।
অ পুৰা পানী হ'ব লাগিছিল এই নদীখনো চাগে।
সিফালে চাব যোৱাই নাই। অ নাজানোঁ চাব যোৱা নাই কিন্তু তাৰমানে- ওচৰত নহয় অলপ যাব লাগে যে। সেনেকে নাযাওঁ আৰু সেইটো চাৰিতে মানে বেছি। অ ওচৰতে নহয়।
অ বাকী চাহ পানী খালা?
চা নাই খোৱা তোমালোকৰ সিফালে আছো জানো এইবিলাক নাই নহয়।
নদী নাই নদী নাই নদী মান নে কি আমাৰ ব্ৰহ্মপুত্ৰ আৰু, আমাৰ ব্ৰহ্মপুত্ৰ আছে আমিতো ব্ৰহ্মপুত্ৰ দূৰত হয় ততে আমাৰ, আমাৰ কিনে বানপানী নহয় গুৱাহাটীতো বান পানীৰে হয় ন সিহতো আৰু এই নলা চলা বন্ধ কৰি দিয়া মানে হৈ থাকে
উ উ
যে ফ্লাই অভাৰ নহয়।
আহ
আৰু এই তোমাৰ যে ভন্টি নে বা আছিলে তাই দৌৰিব যায় নহয় তাই দৌৰিব যায় নহয়
অ যাই
ব
কথা পাতিছিলে নেকি‌? নাই নাই এই হেৰি মোৰ নিজৰ বা জনী নহয়। নিজৰ বাৰ নহয় সেইজনী‌
কি কি কৈছ?
অতি তুমি দিছ না নাম্বাৰটো
আগতে দৌৰিবলে মানে বিয়া গ'ল ন তাই মই কৈছোঁ, মই নাম্বাৰ দিছিলো তোমাক নাম্বাৰ এটা দিছিল যে হয় তাই বোলো বিয়া গ'লে শুনিছা?
ন্বাৰু
তাই যে তোমাক যে দিছিলো নাম্বাৰটো সেই বা জনী বিয়া গলে ন?
বিয়া হ'ল নেকি কেতিয়া হ'ল?
হেৰি কি কয় চাৰি মাহ মানে হ'লে এই মই তোমাক যে দিছিলো যে নাম্বাৰটো যে,
অ অ
ছিলে দৌৰিবলৈ এতিয়াও তাতে আছে আহিম বুলি কৈ আছে ইয়ালৈ, এয়াৰ সেইটোৱে এয়াতে দৌৰিম বুলি কৈছে তাত ভাল ফিল নাই যে আমাৰ ফিল মানে বহুত ডাঙৰ হয় যে, সেইকাৰণে ইয়ালৈ আহিম বুলি কৈ আছো আৰু হা
তোমালোকে ঢেৰ বহুত ছোৱালী থাকে নেকি দৌৰিব, নে অকলে যোৱা তুমি?
আমাৰ ইয়াত মানে, উম অকলে নাযাও আমাৰ ওচৰ যে বা জনী আছে আৰু বৌজনী আছে তাই যায় কিন্তু মেইখন মানে ব বহুতৰ পৰা মানে লৰা -ছোৱালী বিলাক আহি থাকে দুৱ দুৱৰ পৰা আহে যে সিহঁত সেই ফিল্ডত সৰু যে,
অহ
বহুত লছ হলে হয় মান পঞ্চাশ বহুত পঞ্চাশ হাজাৰ মান হয় মানে ল'ৰা ছোৱালীক মিলি পঞ্চাশ জন মান থাকেই মানে ইয়াত
চব ইভিনিং দৌৰে আৰু
ইভিনিং আকৌ ৰাতিপুৱা গৈ দৌৰে‌।
তুমিতো ইভিনিং দৌৰা মৰ্ণিং
অ আমি ইভিনিঙে যাও ৰাতিপুৱা মানে যোৱা হোৱাই নাই
অ
উম
ভাল লাগে এনেকে বেহিবে বহুত পান দ'ত দেখিলেও ভাল লাগে
অহ উম
ন দৌৰিব জচ টো আহে। হলেও, এছ আই তুমি এপ - এপ্লাই কৰি থৈছা নেকি?
আচাম পুলিচত।
আচাম পুলিছৰ‌ অ'। সেইটো উৎসৱে এপ্লাই কৰি থৈছে চাগে ন? সেইটো কাৰণে দৌৰিব আহে।
অ' চবে। হব দিয়া নহলে।
অ দিয়া পিছত কথা পাতিম আৰু।